হেল হেল্ল' শুনা পাইছেনে?
হেল্ল'
অ শুনা পাইছো আপুনি শুনা পাইছে কি কৰি আছে।
অ শুনাইছো দিয়ক।
কি কৰি আছ?
অ শুনা পাইছো এ নেটৱৰ্কৰ পব দি থাকে দে এ এনে বহি আছো আপুনি
অ আপুনি এ মইো এনে বহি আছো বোলো ভাত। খালে?
আপুনি কি আছে।
তখলে
হে খালো ভাত বনোৱাই নাই এতিয়া নাখাওঁ নহয় দেৰিকেহে খাওঁ।
অ দেৰিকে খাই নেকি আমি খালোয়েই এ আমি ভাতে খালো
অ আমাক
মলে সোনকালে
অ এক একসো পালাই ভাল লাগে দক স্বাস্থ্যকা কনেও ভাল।
অ সেইটো হয় বাৰু সোনকালে খালে অ সোনকালে ভ হজম শক্তি ভাল হয় অ বাকী ঘৰত এ ল। ক ভাল ন।
অঁ ভালে দিয়ক। আপোনাৰ?
হেল্ল' এ আমাৰ ঘৰতো ভাল আৰু অ ভাল ভাল আমাৰ ঘৰত একদম সকলোৱে ভাল আৰু। আৰু বাকী ক লৰা ছোৱালী কেইটা কি কৰি আছে।
সিহঁত দুটা পঢ়ি আছে দিয়ক এটা টিভি চাই আছে।
অ এটাই টিভি চাই আছে এটাই পঢ়ি আছে। অ এ আজি ভাত মানে এ হেৰি। কৰিলো মুৰ্গী আছিলে ঘৰৰে এ ঘৰৰে মুৰ্গী। মুৰ্গী আছিলে সে মুৰ্গী এটা কাটিলো তাৰপিছত দালি বনালে, আলু পিটিকা। খোদে খালো আৰু ঘৰৰে এতিয়া লোকেল মুৰ্গী আৰু তাকে খালো আৰু উ বাকী এইয়া চবৰে ঠিকে আছে ন এতিয়া আপুনি কিবা কৰি আছে নে নে ঘৰত লোকে কি অ ভ অ। লোকেল মুৰ্গীৰ ভিটামিন আপোনাৰ এই সৰুটো খালে মানে আৰু বেছি ভিটামিন গম পাইছে। এই সৰু সৰুটো যে যোনটো সৰু একেবাৰে কুকাৰত দি পেলাই অ কুকাৰত দি অকমান জোল বনাই খাব লাগে ঘৰতে অ। ঘৰে চম্ভালি থাকে। আপোনাৰ পঢ়া শুনাও ভাল, কিবা এটাত সোমাব পাৰে, কৰিব পাৰে। আজিকালি চবতে মানে মানে নিজকে ব্যস্ত ৰাখিব লাগে আৰু। এয়া ভাল আৰু গম পাইছে।
হয়।
সদায় ব্যস্ত থাকিব,
হয়। কম মছলা দি পেলাই।
অ, নহয় নহয় মছলাৰ কথা কোৱা নাই নহয়। সেইটো কথা কোৱা নাই, আপোনাৰ যিহেতু পঢ়া শুনা আছে হয়। আপুনি কিবা এটাত সোমাব পাৰে, কাম চামত ভাল কিবা এটা ইনকাম।
হয় দিয়া। কিন্তু ঘৰৰ পৰা যেন ৰেহাই নাই, এতিয়া দুটা লৰা ছোৱালীও নাই।
সেইটো অ সেইটো হয় বাৰু। কিন্তু আজিকালি নিজৰে নিজস্ব কিবা এটা কৰিব লাগে আৰু।
হয় পাৰো। কিয় কিন্তু ঘৰৰ এতিয়া ঘৰখনে চম্ভালি নে কামতে মানে ব্যস্ত। ম দিয়কচোন।
অ সেইটোও হয় বাৰু।
আৰু ল'ৰা ছোৱালীক চম্ভালা বহুত কষ্ট হয়। টো হয় নিজৰ ভৰিতে নিজে থিয় হ'ব লাগে।
থিয় হ'ব লাগে। আজিকালি মানে আপোনাৰ সেইটো লাগেই আৰু সেইটো বহুত দৰকাৰ। ক গম পাইছে। হয় হয়। মই আপোনাৰ নতুনকে জব এটা পাইছো সৰু মৰুকে। অ তাকে কৰি আছো আৰু মানে যিকেইটা পাওঁ আৰু। বাকী পাচলি খেতি খেতি, গোতেইখনো কৰিছো। এনেকে সৰুকে বোলো এখন বোলো চব্জি বাগান বনাইছো। তাত আপোনাৰ চব আছে আৰু চবজি তবজি।
আপোনালোকৰ ফালে বৰষুণ দি আছে নাই কি?
কি কৈছে হেল্ল', হেল্ল', নাই নাই বতৰটো আপোনাৰ ডাৱৰীয়া, বৰষুণ দিবহে চাগে বুইছে। আপোনালোকৰ পিনে দিছে নেকি? আপোনালোকৰ মানে দিছে নে?
হয় ত ভালে কৰিছে
নহয় নহয় আপোনালোকৰ পিনে বৰষুণ দিছে নে?
হয় হয়
আমাৰ বাৰিত বোলো তিনি চাৰি বিধ শাক পাচলি ৰুই দিয়ক হয় দিয়ক আপুনি অক ভ কওকচোন ৰ'দ হৈ আছে যে নাই বতৰটো ডাৱৰীয়া হৈ আছে।
অ।
নাই বতৰটো ডাৱৰীয়া হৈ আছে।
অ গম পাইছো আপোনাৰ নেটৱৰ্কতটো বহুত বেয়া, আপুনি অকনমান বাৰণ্ডাৰ গৈ কথা পাতকচোন।
নাই বৰষুণ দিয়া নাই। নাই বতৰটো ডাৱৰীয়া হৈ আছে।
হয় হয় গম পাইছো। আপুনি অকমান বাৰাণ্ডাৰ গৈ
অসুবিধা দি আছে, বতৰটো ডাৱৰীয়া আৰু। আহ গ গছ গছনিয়ে ভৰা দিয়ক আমাৰ কিন্তে কে মানে
সেইকাৰণে
হয় হয়
বাপি এইবাৰ
হয় হয় আপো বাকী বোলো আপোনাৰ ঘৰত কিবা ট্ৰেইন চেইনো আছে নেকি ওচৰত
হয় হয় মই মাতো শুনিয়ে আছো দিয়ক কি ক'ব মানে আৰু গছ গছনিও ভৰা এয়া যে সেই মানে গছৰ কাৰণে গছ থকা কাৰণে ভালো কিন্তু সেইয়াই মানে অকমান টাৱাৰো অকণমান খেলি মেলি মেলি কৰে আৰু অ হয় দিয়ক ছে আছে অ আছে